হয়, হয়।
অ' শুনিছোঁ, শুনিছোঁ হয় কি কৰি আছা?
মই এনেই আছোঁ। তুমি কি কৰি আছা?
মইয়ো এই অলপ ওলাই গৈছিলো, তাকে আহিছো আৰু এতিয়া।
অঁ'।
হয়।
আজি বা কিয় মনত পৰিলা?
আজি মানে এই মই অলপতে মোবাইল চাই আছিলো, তাকে মানে তোমাৰ এই অলপ মানে সাহিত্যৰ বিষয়ে চাই আছিলো মানে। আমাৰ অসমীয়া সাহিত্যৰ বিষয়ে চাই আছিলো। তাকে বোলো ভাবিলোঁ তোমাৰ লগত অলপ আলোচনা কৰো নেকি তাৰে অলপ আলাপ-আলোচনা কৰো বুলি ভাবি পেলাই ফোন কৰিলো।
হয়, নিশ্চয় আলোচনা কৰিব পাৰি মানে তুমি এইটো ভাল বিষয় বাছি লৈছা দেই। মানে যিহেতু অসমীয়া সাহিত্যয়ত মানে উম' সমৃদ্ধৰ গৌৰৱময় মানে উম' বিভিন্ন পঢ়ি আছে আমাৰ অসমীয়া সাহিত্য। আৰু ই অসমৰ ভাষা সংস্কৃতিৰ ঐতিহ্যৰ প্ৰতি ভঁৰাল, য'ত আমাৰ উমঁ' অসমৰ অসম ৰাজ্যখনৰ কথা সকলো ঘৰৰ পৰা গম পোৱা যায়। আহ' বা বিভিন্ন সংস্কৃতি হওঁক, পৰম্পৰা হওঁক মানে এইবোৰৰ প্ৰতিফলন পোৱা যায়। সেইয়েহে কি আছিলে কৈ দিব পাৰি।
ঠিকেই কৈছা দেই আৰু আমাৰ অসমীয়া সাহিত্যৰ - যিটো ইতিহাস, এইটোও কিন্তু বহু পুৰণি দিয়া বহু পুৰণি হয় নে নহয় প্ৰাচীন কালৰ পৰাই মানে আজিলৈকে তোমাৰ বহু কবি, সাহিতিক আৰু নাট্যকাৰে মানে অসমীয়া সাহিত্য যোনটো আছে, সেইটোক সমৃদ্ধ কৰি ৰাখি আহিছে দিয়া।
ঠিকেই কৈছা আৰু মানে
হয়, হয়, হয়। মই মানে তোমাক সুধিব বিচাৰিছিলোঁ যে, উম অসমীয়া সাহিত্যৰ আৰম্ভণিৰ বিষয়ে তুমি কিবা জানানে?
হয়, মই অলপমান জানোঁ। অ' মানে অসমীয়া সাহিত্যৰ আৰম্ভণি চৰ্যাপদৰ যুগৰ পৰা হোৱা বুলি ধৰা হয়। আৰু মানে পাছত মাধৱ উম, মধ্য যুগত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে মানে ভক্ত- ভক্তি আন্দোলনৰ জৰিয়তে সাহিত্যলৈ মানে ভক্তি আন্দোলন যিটো মানে উম বৈষ্ণৱ আন্দোল কৰিছিল অঁহ শ্ৰীকৃষ্ণ আৰু মাধৱদেৱে বা এটা নতুন আহ এক ধৰ্মৰ নাম ধৰ্ম এক ধৰ্ম একশৰণ নাম ধৰ্ম প্ৰচলন কৰিছিল। আহ তাৰ জৰিয়তে মানে আহ এক নতুন ৰূপ পাইছিল এই অসমীয়া সাহিত্যই।
হয় হয় তুমি ঠিকে কৈছা বাৰু শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য অসমীয়া সাহিত্য বহু অৱদান আছে, যেনে তেওঁ আ কীৰ্তন ঘোষা। তোমাৰ লগতে তেওঁ কি কৰিছিল অংকীয়া নাট লগতে বৰগীত এই এইবোৰ ৰচনা কৰি অসমীয়া সাহিত্যৰো, সংস্কৃতিক মানে তেওঁ এক নতুন উচ্চতালৈ গৈছিলে, মই যদি কওঁ। বাকী তেওঁৰ শিষ্য মাধৱদেৱৰ বিষয়ে তুমি জানানে?
হয় নিশ্চয় জানো। মানে তেওঁৰ আ গুৰু শংকৰদেৱৰ নিচিনা তেওঁৰো মানে বহুখিনি অৱদান আছে। মাধৱদেৱৰো, যে যেনেকে মাধৱদেৱে নাম ঘোষা আদি অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ মানে ভক্তিমূলক সাহিত্যৰ মানে অন্যতম মহান সাহিত্যিক আছিল। কাৰণ আহ, যেতিয়া শংকৰদেৱ অঁহ শংকৰদেৱে তেওঁৰ মানে অ' শিকোৱা বৰদানবোৰ যিবোৰ মাধৱদেৱ হৈছিল, তেওঁৰ সেইবোৰ তেওঁ মানে বহুতে সদ প্ৰয়োগ কৰিছিল আৰু মানে সেইয়েৰে মানে আ' আমাৰ অসমীয়া সাহিত্যখন চহকী কৰি তুলিছিল নামঘোষা আহ' লিখিছিল বা অন্য কিছুমান গ্ৰন্থও লিখিছিল। অঁ' কিছুমান নহয় ভালেখিনিয়ে গ্ৰন্ধ লিখিছিল মই ইমান নাজানোঁ ভালকৈ। তেওঁ মানে বহুখিনি অৱদান আগবঢ়াইছিল শংকৰদেৱ মাধৱদেৱ দুয়োজনা গুৰুৱে আমাৰ সাহিত্যলৈ।
হয়-হয়। এতিয়া শংকৰদেৱ মাধৱদেৱৰতো পুৰণি যুগৰ আছিলে। বাকী আধুনিক অসমীয়া সাহিত্যৰ বিকাশত কিন্তু আমাৰ আহ' ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা লগতে তোমাৰ হেমচন্দ্ৰ গোস্বামী, লগতে তোমাৰ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু তোমাৰ পদ্মনাথ গোহাঁই বৰুৱা এই, এই এইসকল সাহিত্যিকে কিন্তু অসমীয়া সাহিত্যক ন তুন ৰূপ দিছে কিন্তু। তুমি উমঁ' ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই লিখা আমি সাহিত্যত মানে যিখিনি তেওঁৰ ৰচনাৰজি সেইখিনিতো আমি আহ' বিদ্যালয়সমূতো পঢ়িবলৈ পাওঁৱেই আৰু লগতে তোমাৰ হেমচন্দ্ৰ গোস্বামীৰ লিখা আমি হেম চন্দ্ৰ গোস্বামী আৰু পদ্মনাথ গোহাঁই বৰুৱাইও এই লোকসকলে লিখা কবিতাসমূহ আমি পঢ়ি পঢ়িবলৈ পাওঁ, ত' তাতে আমি অ', অ' তাতে আমি গম পাওঁ যে তেওঁলো কে অসমীয়া সাহিত্যক মানে এক নতুন উচ্চতালৈ লৈ গৈছিল। নে কি কোৱা?
হয়-হয়, ঠিকেই কৈছা আৰু চন্দ্ৰ কুমাৰ আগৰৱালাই যে এখন নতুন আলোচনী প্ৰকাশ কৰিছিল জোনাকী নামৰ সেইখন মানে বহুতেই ভাল আছিল। আৰু মানে উমঁ' লক্ষ্মীনাথ বেজবৰুৱাকতো আধুনিক অসমীয়া সাহিত্যৰ অন্যতম মানে পথ প্ৰদৰ্শক বুলি কোৱা হয়। তেওঁক ৰসৰাজ, সাহিত্যৰথী মানে আদি বিভিন্ন ধৰণৰ উপাধি দিয়া গৈছিল। মানে তেওঁৰ গল্প কবিতা নাটক আৰু মানে প্ৰবন্ধ মানে আজিও সমানে মানে জনপ্ৰিয় আৰু তেওঁৰ এখন অ' মানে গল্প কিতাপ যেনে অ' বুঢ়ী আইৰ সাধু বা ককা দেউতাৰ নাতি ল'ৰা মানে এইবোৰ মানে বহুখিনিয়ে ভাল আছিল মানে বহুতেই আহ' মানে ৰস লগা কিতাপ আছিল বা সকলো ধৰণৰ লোকে এই কিতাপ বোৰ পঢ়ি ভাল পাইছিল।
হয় হয় হয়, তুমি ঠিকে কৈছা। তুমি বাৰু বুঢ়ী আইৰ সাধুখন পঢ়িছা নেকি?
হয় হয়, মই পঢ়িছোঁ, তুমি পঢ়িছা?
উমঁ' নাই নাই মই পঢ়িবলৈ পোৱা নাই, কিন্তু মই সেইখন এ তাৰমানে অ' অত্যন্ত মনোৰম বুলি শুনিছোঁ, মই ত ময় ভৱিষ্যতে মানে সেইখন পঢ়িব বিচাৰিম বাৰু। সময় পালে আৰু তাকে তাকে। এনে তুমি কি ভাবা, এনেই আমি যিহেতু তুমি ক'লাই লক্ষ্মনাথ বেজবৰুৱাৰ বিষয়ে? তেওঁক বাৰু আহ আমি বিশেষভাৱে স্মৰণ কৰোঁ হয় নে নাই? আমি বাৰু- তেওঁক কিয় বিশেষভাৱে স্মৰণ কৰোঁ? এনেকুৱা কি আছে তেওঁৰ বিষয়ে? কি ভাবা তুমি? কি গুণ আছিলে তেওঁৰ?
অসমীয়া মানে তেওঁ অসমীয়া সাহিত্যৰে মানে আজীৱন কাম কৰি গৈছে। তেওঁ অসমীয়া সাহিত্যলৈ গল্প তাৰপিছত কবিতা, নাটক- প্ৰবন্ধ চুটি নাটক বা- মানে এনেকুৱা বিভিন্ন ধৰণৰ সাহিত্য মানে যিবোৰ আমাৰ অসমীয়া অঁ- অসমীয়া সাহিত্যক মানে চহকী কৰি তুলিব বা- গৌৰৱময় উজ্বলাই তুলিব। মানে এনেকুৱা কিছুমান কাম কৰি গৈছে, কিছুমান নহয় বহুতেই কাম কৰি গৈছে- যাৰ ফলত মানে আমাৰ অম- আমাৰ সৰু, সৰু ল'ৰা ছোৱালীয়েও তেওঁ তেওঁক মানে স্মৰণ কৰে বা তেওঁৰ আশীৰ্বাদ সমূহক- আহ মানে স্মৰণ কৰিলে বাট- তেওঁক মনত পৰে, কাৰণ তেওঁক বহুখিনিয়ে আমালে অৱদান আগবাঢ়াই গৈছে আমাৰ অসমীয়া সাহিত্যলৈ।
হয় দিয়া, আৰু তাৰোপৰি তোমাৰ উপন্যাস আমাৰ উপন্যাসৰ ক্ষেত্ৰত কিন্তু তোমাৰ- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য- লগতে তোমাৰ মামনি ৰয়চম গোস্বামী লগতে হোমেন বৰগোহাঁই- এই এইসকল সাহ্যিতকৰ কিন্তু অৱদান বিশেষভাৱে উল্লেখযোগ্য দেই। নে কি কোৱা? আৰু অসমীয়াৰ ক্ষেত্ৰত অসমীয়া- হয়, অসমীয়া কবিতাৰ ক্ষেত্ৰতো বহু মহান কবি আছে নহয় জানো?
হয়, যেনে নিলমণি ফুকন আছে। নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য, মানে আদি কবিসকল মানে অসমীয়া কবিতাক মানে বিশ্ব দৰবাৰত- পৰিচিত কৰিছে, আহ মানে বিভিন্ন ধৰণৰ কবিতা লিখিছে। তেওঁলোকে নিজৰ মনৰ ভাৱ লিখিছিল বা ইংলিছ মানে ইংৰাজী ক- কবিতাবোৰ আহ, অসমীয়ালৈ অনুবাদ কৰিছিল। বা অন্য সাহিত্যিক বোৰৰ ক, কবিতাবোৰ ভালদৰে লিখিছিল আৰু অলপমান- উম, মানে ভালটো লিখি তুলিছিল বা নিজৰ মনৰ ভাৱে তাতে লিখিছিল। মানে বিভিন্ন ধৰণৰ তেওঁ তেওঁলোকে মানে অসমীয়া সাহিত্যলে অৱদান আগবঢ়াইছিল নিজৰ নিজৰ একোটা।
উম, হয় দিয়া আৰু তোমাৰ যিহেতু- উম, সাহিত্য বোলা বস্তু সাহিত্য যিটো বস্তু আছে, সাহিত্যই তোমাৰ সমাজৰ ওপৰত- আহ, বহু প্ৰভাৱ পেলাই দিয়াচোন, যেনে তোমাৰ নতি শিক্ষা দিয়ে, - লগতে সমাজৰ সমস্যাবোৰো দাঙি ধৰে, কবি সকলে কবি- তা বা নিজৰ লেখনিৰ সৈতে, সৈতে তেওঁলোকে কি কৰে, সমাজৰ যিখিনি সমস্যা আছে, জ্বলন- ত সমস্যা সেইখিনি তেওঁলোকে দাঙি ধৰে। আৰু তাৰ ফলত তোমাৰ মানৱীয় মূল্যবোধো গঢ়ি তোলাত সহায় কৰে দিয়াচোন, আৰু- তুমি এনেই কি ভাবা যে, আমাৰ এতিয়া যিটো নৱপ্ৰজন্ম, এই বৰ্তমান সময়ত- যিটো চলি আছে, এতিয়া লক্ষ্মীনাথ বেচ বৰুৱা এইসকলটো আগৰ পুৰণি যুগৰ মানুহ দিয়াচোন, মানে মানে- হৈ গল, এতিয়া বৰ্তমান যুগত অসমীয়া সাহিত্যৰ অৱস্থা কেনে বুলি ভাবা তুমি?
অঁ মানে বৰ্তমান যুগত মানে, বহু নতুন লেখকে গল্প, কবিতা- উপন্যাসখ আৰু প্ৰবন্ধ লিখি মানে অসমীয়া সাহিত্যক আগুৱাই নিছে। আৰু মানে যেতিয়া এইট এইটো মানে প্ৰযুক্তিৰে বিদ্যা বা ডিজিটেল মাধ্যমৰে মানে বিদ মানে যুগ হয়। তেন্তে মানে এই ডিজিটেল মাধম, মাধ্যমতো মানে- অসমীয়া সাহিত্যৰ প্ৰচাৰ বৃদ্ধি পাইছে, এই মানে উম বহুখিনি কাম মানে, যেনেকৈ ডিজিটেল মাধ্যমতে- কৰি আহিছো, আমি মানে সেনেকে অসমীয়া সাহিত্যৰ কাম কিছুমানো ডিজিটেল মাধ্যমৰ জৰিয়ত- কৰিব পাৰিছো। যেনে অঁ, ডিজিটেল মাধ্যমৰ জৰিয়তে আমি কবিতা লিখিব পাৰিছো বা কবিতা শুনিব পাৰিছোঁ। বা গান শুনিব পাৰিছো বা নাটক শিকিব কৰিব পাৰিছোঁ। মানে বিভিন্ন ধৰনৰ কাম আজিকালি বৰ্তমান যুগতো চলি আহিছে, অসমীয়া সাহিত্যক আগুৱাই নিবলৈ।
হয় দিয়া, ঠিকেই কৈছা তুমি আৰু কি- অঁ, তাকেই আৰু বৰ্তমান যুগতো মানে আৰু- অঁ, মই ভাবো নতুন প্ৰজন্মই তোমাৰ নিয়মিত- অসমীয়াৰ প্ৰতি পঢ়ি পেলাই আৰু নতুন লেখকসকল উৎসাহ দি নিজৰ- মাতৃভাষাক সন্মান কৰিব পাৰিব দিয়াচোন আৰু- আৰু মই ভাবো ইয়াতে বিদ্যালয় আৰু মহাবিদ্যালয়ৰো কিছু ভূমিকা আছে, তুমি ভাবানে?
হয়, মানে উম, মানে শিক্ষানুষ্ঠানসমূহে মানে সাহিত্য সভা- কবিতা আবৃত্তি, ৰচনাৰ প্ৰতিযোগিতা আৰু মানে নাট্যৰ অনুষ্ঠান মানে এইবিলাক পাতি আহিব লাগে। যাৰ ফলত মানে এই উম, মানে আমাৰ যিবোৰ নতুন প্ৰজন্ম আছে বা শিক- শিক্ষাৰ্থীসকল আছে, তেওঁলোকে মানে নতুন উৎসাহ লাভ কৰে আৰু ৰচনা প্ৰতিযোগিতাৰ প্ৰতি বা- কবিতা আবৃত্তি বা নাট্য অনুষ্ঠানৰ প্ৰতি তেওঁলোকে- তেতিয়াহে মানে আমাৰ এইস্তুবোৰ জানিব পাৰিব বা এই বিষয়ে জানিব পাৰিব, যাৰ ফলত মানে তেওঁলোকে এইবোৰ আগবঢ়াই নিব- পাৰিব। আ মানে এইবোৰ উম, আ আনুষ্ঠান কৰি মানে, তেওঁলোকে ইয়াৰ জৰিয়তে শি- শিক্ষাৰ্থীৰ মানে সাহিত্য প্ৰেম বৃদ্ধি কৰিব পাৰে, শিক্ষানুষ্ঠানসমূহে।
হয়, হয়, হয়। ঠিকে কৈছা তুমি। এ, আমি সেই নতুন প্ৰজন্মই আমি- অসমীয়া সাহিত্যক, যিসকল, যিসকল লোক কবি- বা আহ, যিসকল কবি সকলে যেনেকে- আমাৰ অসমীয়া সাহিত্যক আগুৱাই নিছিলে তেনেকে সেইটো আমাৰ দায়িত্ব এতিয়া যে আমি- আহ আমি আমাৰ অসমীয়া সাহিত্যক কিমান উচ্চতালৈ নিব পাৰোঁ। আৰু তাৰোপৰি তোমাৰ যিহেতু সাহিত্য পঢ়িলে- অপকাৰ একো নহয়, ইয়াৰ কেৱল- বৰঞ্চ ইয়াৰ উপকাৰিতাহে আছে দিয়া চোন। যিহেতু সাহিত্য পঢ়িলে তোমাৰ জ্ঞান বৃদ্ধি পায় লগতে- আমাৰ ভাষাৰ আমাৰ যিটো ভাষাৰ দক্ষতা সেইটো উন্নত হয় দিয়াচোন। লগতে আমাৰ যিটো কল্পনা শক্তি সেইটোও তোমাৰ বিকশিত হয়। আৰু আমি য আমাৰ যোনটো চিন্তা শক্তি মানে সেইটোও তোমাৰ গভীৰ হৈ দিয়াচোন। আৰু বাকী হয়, হয়। তুমি কি ভাবা যে অসমীয়া সাহিত্য সংৰক্ষন কৰাটো কিয় প্ৰয়োজন বাৰু?
আহ মানে অসমীয়া সাহিত্য আমাৰ অসম, অসমীয়া বা অসমৰ এটা অংগ হয়। আহ মানে সেই সেহে আমি অঁ, সংৰক্ষণ কৰিবই লাগে মানে যিহেতু- আহ সাহিত্য এখন জাতিৰ পৰিচয়। ইয়াক সংৰক্ষণ কৰিলে আমাৰ ভাষা সংস্কৃতি আৰু মানে ঐতিহ্য মানে সংৰক্ষণ হৈ থাকে। আমাৰ বিভিন্ন আগৰ কথা জানিব পাৰিম বা আমাৰ ঐতিহাসিক সমৰ বা আন- মানে বহু কথা কথাৰ বিষয়ে আমি জানিব পাৰিম। সেইয়েহে আমি মানে- এই অসমীয়া সাহিত্য আমি সংৰক্ষণ কৰিব লাগে।
অঁ, হয়, হয়, হয়। ঠিকেই, ঠিকে কৈছা তুমি। তোমাৰ কথা মতে মই একমত আৰু শুনিও ভাল লাগিলে কথাখিনি। আৰু বাকী তাকে মোৰো মতে তোমাৰ অসমীয়া সাহিত্য আমাৰ যিহেতু গৌৰৱ- কলাই, ই আমাৰ ইতিহাস লগতে সংস্কৃতি- সমাজ আৰু আমাৰ যিটো মানৱীয় মূল্যবোধ- তাৰ এক অমূল্য ভঁৰাাল বুলি ক'ব পাৰি। সেইয়েহে আমি সকলোৱে তোমাৰ অসমীয়া সাহিত্য পঢ়া উচিত। আৰু তাৰোপৰি সন্মান কৰা আৰু সংৰক্ষণ কৰাটোতো অতি প্ৰয়োজনীয় বস্তু, এইটো আমাৰ দায়িত্ব। এ আৰু আজি বহুত খুব সুন্দৰকে বুজাই দিলা দেই তুমি? আজিৰ আলোচনা আলোচনী খিনি মানে হয়। আৰু আমি যিখিনি আলাপ আলোচনা কৰিলো এইখিনিৰ পৰা মই বহু কথা শিকিব পাৰিলোঁ বাৰু।
হয়। মোৰ বহুখিনিয়ে ভাল লাগিল তেতিয়া হ'লে।
অ', দিয়া ঠিক আছে আজিলে ধন্যবাদ।
দিয়া।